তুমি শুনা পাইছা। কি কৰিছা?
অঁ এই আছো ৰ'বা ঘৰতেই আছোঁ, মই অলপ ওলাই গৈছিলোঁ মানে বজাৰত, বজাৰ পৰা আহিলোঁ এতিয়া ঘৰতে আছোঁ ৰ'বা, তুমি?
মই অলপমান পঢ়ি আছিলো ৰ'বা।
অ', অ'।
লিখি আছিলো মানে।
হয়, হয়।
তাকে ভাবিছিলো মানে আজি মানে এই কিতাপ পাতিৰ ওপৰত অলপ কথা পাতো নেকি পঢ়া শুনাৰ ওপৰত? কাৰণ যিহেতু ধৰা আমি যিহেতু টো ছাত্ৰ ছাত্ৰীয়ে হয়, ত' আমাৰ কাৰণেটো ইয়াৰ গুৰুত্ব যথেষ্ট খিনিয়ে নে কি কোৱা?
হয়, হয় একেবাৰে ঠিক কথা কৈছা। মানে বৰ্তমান সময়ততো কিতাপ পত্ৰ পঢ়া মানুহে প্ৰায় কমাই দিয়া নিচিনাই হৈছে দেখোন। মানে মই কেইদিনমান আগত গ্ৰন্থমেলা হৈছিল আমাৰ ইয়াত, গ্ৰন্থমেলাত গৈছিলোঁ। যাওঁতে তাৰে মোক কিতাপৰ দোকানীজনীয়ে ক'লে যে মানে আজিকালি অঁ শুনি আছো, তুমি শুনিছানে তুমি শুনি আছা
পোৱা নাই।
শুনি আছানে এতিয়া?
শুনিছানে?
শুনা পাইছা নে তুমি?
অঁ মই শুনি আছোঁ। মই শুনি আছোঁ।
শুনা পাইচা?
অঁ মই শুনি আছোঁ। অ' মই শুনি আছো হেল্ল'?
শুনা পাইছা নে তুমি?
অ' মই শুনি আছো।